হয়
হেল্ল'
অঁ শুনিছনে?
অ শুনি আছো কোৱা।
কি কৰি আছা?
এ আছো এনেই। তুমি
মইয়ো এনেই আছো ভাত- পানী খোৱা হল।
পানী খালো বাৰু।
কিহে খালা?
ভাত নিৰামিষছে তেনেকে দালি ভাজি।
অ বাকী তোমালে ফোন কৰিলে এটা বিশেষ কাৰণে। মানে তোমাৰ এটা বিষয় আলোচনা কৰিম বুলিয়ে ফোন মাৰিছিলো বিষয়টো যে তোমাৰ আমাৰ সাম্প্ৰতিক সময়ৰ যি প্ৰশাসন ব্যৱস্থা
হয়
তাৰ জৰিয়তে আমাৰ সাধাৰণ জনসাধাৰ জনতা সুৰক্ষিত নে অসুৰক্ষিত।
এতিয়া জনতা সুৰক্ষিত বুলি কৈ কব নোৱাৰো আমি অসুৰক্ষিত বুলিও কব নোৱাৰো।
অ
তোমাৰ এতিয়া যে আমাৰ এই যিখিনি শাসক মানে শাসকীয় যিখিনি মানুহ তেওঁ তে আগ আগৰ দিনতটো এতিয়া বহুতো মানে ওপৰলৈ গৈছে শাসকীয় পক্ষ।
হয়
আগৰ যিটো এতিয়া ঘোচ জছিলে এতিয়া বৰ্তমান ইমান এটা সেইটো প্ৰ চলন নহয়
হয়।
তথাপিও কিছু কিছু জেগাত এই ঘোজ দিয়াৰ প্ৰক্ৰিয়াটো দেখিবলৈ পোৱা যায়।
নিশ্চয় তুমি এটা আৰু এটা কথা চাবা। আমাৰ এই শাসকীয় পক্ষ। কিছু কিছু স্থানত
হয়।
অ নি তোমাৰ মানে এই বুলি কয়। ধুন মানে ভালদৰে চলি আছে। কিন্তু কিছু কিছু স্থানত এনেকুৱা ধৰণৰ কিছু শাসন কৰ্তা আছে অৰ্থাৎ প্ৰশাসন আছে। যিয়ে পইচাৰ অবিহনে একো এটা কাম কৰি নিদিয়ে। তুমি উদাহৰণস্বৰূপে যদি আমি য চাবলৈ যাওঁ তেন্তে দেখিম যে তোমাৰ আমাৰ যি অসম আৰক্ষী ব্যৱস্থা
হয়।
এ অসম আৰক্ষী ব্যৱস্থাটো কিছু এনেকুৱা ঘোচখোৰ আৰক্ষীক দেখা দেখা যায়, যিয়ে এখন এফ আই আৰ ৰেজিষ্টাৰ কৰিবলৈ কোটি কোটি টকাৰ ধন দাবী কৰে। কিন্তু আমাৰ এই প্ৰশাসন ব্যৱস্থাত একেবাৰে নিস্বাৰ্থকে নাই বুলিও নকওঁ। নিচা কে থকা এটা আৰক্ষী প্ৰশাসনিক ব্যৱস্থা হৈছে আৰ্মি ব্যৱস্থা। যিয়ে আমাৰ বৰ্ডাৰত অৰ্থাৎ সীমান্তৱৰ্তী। অঞ্চলসমূহত ৰৈ আমাৰ যি নিপীড়িত আমাৰ যি জনসাধাৰণ। শোষিত জনসাধাৰণক নিয়াৰিকৈ। ৰক্ষা কৰি আহিছে, দেহ দেহ ৰক্ষক ৰক্ষক হিচাপে। কিন্তু তাৰ অন্যহাতে আমি যদি ন্যায়ালয় ব্যৱস্থাত যাওঁ। যিয়ে আমাৰ জনসাধাৰণক। ন্যায় প্ৰদান কৰে সেই ন্যায়ালয়ৰ যি উকিলসকল। সেই উকিল সকলেও। একোটা কেচ খেলিবলৈ কৰ্টত। বহুত লাখ লাখ টকাৰ ধন দাবী কৰে।
হয়।
উকিল সকলে হওক বা সেই ন্যায়াধীশ ধীশ সকলক চৰকাৰে।
এতিয়া তোমাৰ কিছুমান। সাধাৰণ মানুহে পুলিচ থানাত দেখিলেই ভয় কৰে। তেওঁলোকে ভাবে কিছুমান হাৰাশাস্তি কৰিব নেকি, পুলিচৰ লোকসকলে ঘোঁচ খো খুজিব নেকি এনে,, ভয়ৰ সৰু সমস্যা থানালৈ যায় থানালৈ নাযায়। ফলত এই লোকসকলে ন্যায়, ন্যায় পোৱা নাযায়।
নিশ্চয়।
আমাৰ কিছুমান থান মানে। শাসকীয় পক্ষ কিছুমান পুলিচ থানাত কেতিয়াবা এফ আই আৰ লিখে লিখিবলৈ ঘূৰাই, মানে তদন্ত তদন্ত দেৰি হয়। কাগজ পত্ৰ হেঙাৰ ভুক্তভোগী মানুহে কষ্ট কষ্ট পোৱা দেখা যায় তোমাৰ।
সেইটোয়ে কৈছো তুমি ন্যায়ালয় ন্যায়ালয়ত ন্যায় পাবলৈ হলে বৰ্তমান সময়ত এজন। নিষ্ঠাবান।
হয়, এতিয়া বৰ্তমান উকিল ব্যৱস্থা টো যোনটো সেই তাত ঘোচ নোলোৱাকৈ বা টকা নোলোৱাকৈ কোনো ধৰণৰ কামেই নকৰে, যিহেতু। উকিল সকলে চৰকাৰী বাবে একোটা দৰমহা পায়। এটা এক লাখৰ পৰা ডেৰ লাখৰ ভিতৰত উকিল সকলে দৰমহা পায়। কিন্তু তথাপিও প্ৰতিটো কেছত তেওঁলোকে এজন দৰিদ্ৰ লোকৰ পৰাও খুব কমেও পঞ্চাশ হাজাৰৰ পৰা ষাঠি হাজাৰ টকা এটা সৰু কেচৰ বাবে লয়।
হয় এটা ন্যূনতম একেবাৰে সৰু কেচৰ ন্যূনতম মূল্যই হৈছে পঞ্চাশ ষাঠি হাজাৰ টকা, তেন্তে এটা ডাঙৰ কেচ যদি খেলিবলৈ হয় তেওঁলোক কিমানখিনি টকা দাবী কৰিব তুমি ভাবিছোৱা এবাৰ? আমি ভাৰতবৰ্ষৰ জনসাধাৰণ মাজত যদি তুমি মিছলীয়া, মিছা কঠীয়া হিচাপে যদি আমি আখ্যাপন কৰো তেতিয়া প্ৰথমতে আমি লেখত লব লগীয়া লাগিব উকিলসকল
হয়।
যিসকলে দোষক নিৰ্দোষী আৰু নিৰ্দোষীক দোষী সাব্যস্ত কৰাত কুণ্ঠাবোধ নকৰে।
এতিয়া আমি শাসকীয় পক্ষ ভাল বুলিও ক'ব ক'ব নোৱাৰো আৰু বেয়া বুলিও ক'ব নোৱাৰো কাৰণ চাকৰি কটাৰিও কাটে আৰু আঙুলিও কাটে তোমাৰ সেয়া অকল ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। পুলিচ এটাই মানে শাসকীয় পক্ষ নাথাকিলে, আমাৰ মানে যিখিনি আমাৰ এতিয়া ধৰি লোৱা, যিখিনি আমাৰ এতি দুখ দু মানে যিখিনি আমাৰ এতিয়া তোমাৰ চুৰি কাণ্ড দ কাইতি কাণ্ড এনেকুৱা বহুতো অসুবিধা আমাৰ সমাজত দেখা পোৱা গৈছে সেইসমূহ আৰু বাঢ়ি যাব।
সেইটোয়েতো মই সেইটোকে কৈছো যদি এই সমস্যা সমূহ যদি সমাধান নহয়। তেন্তে আমাৰ এই অঞ্চলত সঘনাই সংঘটিত হৈ থকা যিবোৰ ঘটনা অপৰাধ। সেইবোৰ অতিমাত্ৰাত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে!
চোৱা দেই। যদি আমাৰ এই কিছুমান সমাজৰ লোকসকল পুলিচ থানালৈ যাবলৈ ভয় কৰে যদি আমাৰ যিখিনি এফ আই আৰ মানে চি চিটি এ এচপেল পৰ্টেল ব্যৱহাৰ ব্যৱহাৰ কৰি যদি আমি এফ আই আৰখন দাখিল কৰিব পাৰো পুলিচ থানাত।
অ'।
তেতিয়া আমাৰ যিখিনি আমি মানে যিখি ন্যায় বিচাৰে সেইটো আমি পাব পাৰো নিকি?
তোমাৰ এই ক্ষেত্ৰত ক'বলে গ'লে তুমি আমাৰ যিখিনি আৰক্ষী ওপৰৰ ন্যায়াধীশ থাকে। অৰ্থাৎ ডি জি পি, ডি আই জি, এছ পি, ডি এছ পি এইখিনি ৰেংকৰ যিখিনি বিষয়া
হয়।
তেওঁলোকৰ মতেতো এনেকুৱা কিছু পৰ্টেল আছে, যাৰ জৰিয়তে আমি আমাৰ অপৰাধ সমূহ তেওঁলোকৰ আগত দাঙি ধৰিব পাৰিম বা আমাৰ সমস্যা সমূহ। কিন্তু আমাৰ স্থানীয় যি প্ৰশাসন ব্যৱস্থা থাকে।
হয়।
তেওঁলোকৰ জৰি়য়তেহে আমি তে সেই সমস্যা, আমাৰ সমস্যাসমূহ বা অপৰাধ সমূহৰ বিষয়ে সেই ওপৰৰ প পক্ষক মানে আমি অৱগত কৰিব পাৰিম।
আমাৰ যিখিনি শাসকীয় পক্ষ পুলিচে মানে কৰ্মচাৰীয়ে কিছুমান ভুল কৰে, তেওঁলোকৰ ভুল কৰাৰ মূল মানে উদ্দেশ্য হৈছে তেওঁলোকে চৌবিশ ঘন্টা ডিউটি ডিউটি থাকিব লগা হয, মান মানুহৰ গালি, গালি শপনিও খোৱাৰ পাছত তেওঁলোকে ডিউটি কৰে।
হয়।
জীৱনৰ ৰিস্ক লৈয়ে, তেওঁলোকে কাম কৰে।
নিশ্চয়।
সেই চাপত তেওঁলোকে কিছুমান ভুল কৰে, সেইখিনিয়ে আমি আমিয়ে দিও, সেই সেই তেনেকুৱা চাপসমূহ আমাৰ সাধাৰণ জন সাধাৰণে এই পুলিচসমূহৰ ওপৰত কিছুমান চাপ আনি পেলাই দিয়ে।
সেই ক্ষেত্ৰত তোমাৰ কিছু এনেকুৱা আৰক্ষী বিষয়াও আছে, যিসমূহে চৌবিশ ঘন্টা। ডিউটি কৰাৰ পিছতো আমাৰ সাধাৰণ জনতাৰ ওপৰত অশালীন ব্যৱহাৰ নকৰে তেওঁলোকে ডিউটি কৰাৰ উপৰিও অভাৰ ডিউটি হিচাপে যদি কোনো মানুহ মানুহে থানাত কমপ্লেইন অৰ্থাৎ সমস্যা লৈ যায় তেন্ত তেওঁলোকে নিয়াৰিকৈ সেই সমস্যাস সমূহ সমাধান কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে
আমাৰ এই যি এইখিনিয়ে আম শাসকীয় বৈক্ষৱত বিভিন্ন ৰাজনৈতিক চাপৰ দেখা যায়
হয়
এনে ধৰণৰ ৰাজনৈতিক চাপত প পুলিচসকলে নিয়াৰিকৈ কামসমূহ কৰিবলৈ নাপায় নোৱাৰে
হয় সেই ক্ষেত্ৰৰ সেই তোমাৰ কথাটোত যুক্তি আছে কাৰণ যদি তুমি এজন ৰাজনৈতিক বিষয়াৰ পুত্ৰ বা কন্যাই যদি এক একোটা অপৰাধ কৰে আৰু এজন সাধাৰণ জনতা যে সেই বিষয়ে প্ৰশাসনক অৱগত কৰে তেন্তে সেই প্ৰশাসনে তেওঁৰ সেই বিধায়কজন বা বিশ স্থানীয় খয়াইজনৰ ওপৰত আহ একচন লোৱাৰ মানে পৰিৱৰ্তে সেই সাধাৰণ লোকজনৰ ওপৰতহে তোমাৰ দণ্ডবিহা পৰিল থিত হয় কিয়নো সেই স্থানীয় উপ বিষয়াজনে তেওঁলোকক এনেকুৱা ধৰণৰ প্ৰেচাৰ দিয়ে যেনে ধৰা তেওঁলোকৰ চাকৰি খোৱাৰ
হয়
ৰ পৰিয়ালক অনিষ্ট কৰা এনেকুৱা ধৰণৰ কিছু ধমকি প্ৰদান কৰে
হয় হয়
যাৰ জৰি়য়তে কিছু ভাল আৰক্ষী বিষয়াও তোমাৰ এনেকুৱা পৰিয়ালৰ ৰক্ষাৰ স্বাৰ্থত বা চাকৰি ৰক্ষাৰ স্ব স্বাৰ্থত সেই নিৰি জনতাৰ ওপৰত বৰ বৰ অত্যাচাৰ চলাব লাগে
বাকী তোমাৰ লগত কথা পাতি ভাল লাগিলে এই সমস্যাটো আমি বিষয়ে আগলৈ আলোচনা কৰিম বুলি আশা থাকিল
নিশ্চয় কৰিম গতিকে আজি ইমানটা সামৰিছো
উম